হেল্লো'? কি কৰি আছা?
সেইয়ে
চাহ খালা?
আহ খালোঁ বাৰু ভাত বনাবলৈ চবজি কাটি আছোঁ।
কি চব্জি কাটিছা? চাউদটো অকমান কমা।
উৰোহি, আলু, সেইয়া।
অ', মায়ে কি কৰিচে?
মা ওপৰত বহি আছে, ইমান গৰম যে।
অ', অ', গৰম তাত। চাগে বেছি বেছি গৰম।
অ'। ইয়াত বহুত বেছি গৰম। অ', বৰষুণ দিছে আৰু বৰষুণ দিলেও মানে বহুত বেছি গৰম।
অ'।
তাত থাকি কেনেকুৱা পাইছা?
সেই ভাল লাগা নাই, ঘৰহে মনত পৰিছে।
তাকে।
ইমান হেৰি মানে ভাল নালাগ ন তাতে আছে তোমাৰ দোকান আছে যদিও মানে ইমান খাবলৈ ভাল বস্তু নাই। আৰু বহুত বেছি দাম, সেই তেনেকুৱা।
তাকে তাৰ আমাৰ অসম মানে ইয়াতে ইমান দাম তাত কি বহুত বেছি দাম হ'ব।
অ', এক কেজি চাউল সত্তৰ টকা। হয়
অ'।
সেদিনাখন প্ৰথমতে তোমাৰ আমি আপেল আনিলোঁ এশ টকাত তিনটা তাৰ পাছত তোমাৰ এ আনিলোঁ হেৰি টকা লৈছে, দেৰ এটো কি দুশ অ', দুশ টকা লৈছে দুটা।
অ'।
মানে এই দোকান খনৰ দামটো বঢ়াই থাকে মানে।
উম।
তাকে আৰু। ইয়াত থাকিব লাগিব এইকেইদিন উপায়তো নাই।
আৰু কেইদিন আছে?
আৰু তোমাৰ আমি আমি চৌব্বিছ তাৰিখ মানে-মানে কাইলৈ কথা পাতিম আৰু। কাইলৈ কথা পাতি কেতিয়া কৰিব পাৰোঁ টিকেট কিবা কিবি এইবোৰ। তাৰপিছতহে কথা-চথা পাতি আৰু হেৰি তাই কতে মনে গম পাম আৰু, এনেইতো ধৰা তোমাৰ আমাৰ বিশ তাৰিখ মানলৈকে চলিবই। তাৰপিছৰ বিশ তাৰিখৰ পাছত এতিয়া মাৰ গাটো ঠিক থাকিলেহে তোমাৰ যাব পাৰিম ন'। এতিয়া প্লেইনত গ'লে ধৰা অ' এইটো কাৰণে ধৰা আকৌ, প্লেনত গ'লে পইচা পাতিও বহুত লাগে ন'। মানে আমি ট্ৰেইনতে যাম। উম, সিহঁতক মানে, অ', অ'। আৰু মানে পইচাত
প্লেইনত ভৰাই ল'লোঁ, অ'।
যে গ যোৱাটো মানে মাৰ যে বেমাৰ হৈছে।
অ', অ' আমাৰ প্লেইনত বহুত দাম ল'ব নহয় তোমাৰ।
অ' বহুত ধেৰ পইছা যাব সেইকাৰণে নাযাওঁ। ভাত বনোৱা নাই?
ভাত নাই বনোৱা, দাদা আহিছিলে স্কুটিখন থৈ গ'ল গাড়ীখন লৈ গ'ল আকৌ গাড়ী ধৈ পিনে গাড়ীখন ভৰালে আকৌ স্কুটী থৈ পিনে গ'ল।
অ'।
অ' স্কুটি লৈ গ'ল গাড়ী থৈ গৈছে, মই মাৰ মানে মান বাসকলে মাতি আছে।
অ', কিয়?
তাৰপিছত এই মান বাই হাঁচ অকণমান থৈছিলে।
অ'।
তাই মোক মাত বহুত দিন যোৱাই নাই নহয়, মাতি আছে এইবাৰ থৈ মই নাযাওঁ সে স্কুটি নাই বুলি কওঁ, সিবাৰতৈ মাতে যাব নোৱাৰো বেয়াই পালে। তাৰপা এ, এতিয়া ঘৰলৈ আহিলো, এইকেইদিন মাতিয়ে আছে নাম্বাৰ চাম্বাৰ ব্লগ কৰি থৈ দিছে একেবাৰ। বা আজি যাম বুলি ভাবিলোঁ চ' সেদিনাখনো গাহৰি মাংস আনি থৈ দিছে মানে সেইদিনাখনো যাব লাগে থাকিবলৈ।
অ' গৰমতোৰ কাৰণেও দিগদাৰ ন' থকাকে যাবলৈ।
উম, আকৌ স্কুটিও নাই আকৌ বুজি নাপায় নহয় সেইজনীয়ে।
অ' স্কুটি ঠিক হোৱা নাই ন' সেইখন?
সেইখন ঠিক কৰাই নাইহি।
উম।
বে, ছমাহমানেই হৈ গ'ল মোৰখনে চলাই আছে।
এইখনেতো বেয়া হৈ যাব গৈ এতিয়া।
অ' এইখনটো বেটেৰীবোৰতো লগাব লাগিব, এইবোৰ ষ্টাইলৰ বস্তু লগাইছে পাছফালে একবাৰে ষ্টাট দিলে একাৰে কিবা ভূতৰ মুখা ওলাই, আগফালে ষ্টাত দিলে ভূতৰ মুখা সেইবিলাক লগাই চৰ্ট হৈ গ'ল আকৌ। তাইবোৰ কৰিবলে কি দৰকাৰ স্কুটিত এ, একদম অদৰকাৰ আছে ই। এটাৰ আকৌ বোলে হেৰি খাবলৈ মন গৈছে তাৰ ভাপৰ কি টেকলি কেটলি পিঠা খাবলৈ মন গ'ল বোলে এইবাৰ আকৌ নাই পই নাই অ' নাৰিকল আনি পিনে আকৌ ঘিউৰ বটল এটা নাৰিকলে আনি পিনে থৈ দিছোঁ কাইলৈ আপুনি বহিবলৈ।
অ'।
বাৰগাৰটো সেইদিনা খাবলৈ ভাল লাগিছিলে, কেনেকে বনাইছিলা?
আমাৰ তোমাৰ হেৰি পিঠাগুৰি খুন্দি এ, তাৰপিছত তোমাৰ হেৰি কি মায়ে মিক্সিতে অ' মুউৰলত খুন্দিছে পিঠাগু়ড়ি মায়ে সেইতো বেয়া আছিল যে খুুৰীয়ে পিঠাগুৰি খুন্দি দিলে তাৰ পিছত নাৰিকলটো ৰুকি নাৰিকল খিনি
অ',
তোমাৰ কেৰাহীত অকমান গৰম কৰি লৈছে আৰু বেছি ভাজিব নালাগে অকমান ভাজি পেলাই
অ',
তাৰপিছত তোমাৰ সেই অ'চেনী, চেনীয়ে সতি তাতে পিঠাগুৰি খিনি চেনী দি আকৌ তোমাৰ ৰাইজল খিনিও দি অকনমান গাখীৰ দিলেও ভাল গাখ খীৰ দিলে বেছি ভাল পানী দিলেও হয় তোমাৰ তেনেকে দি পেলাই ভালকে সানি লৈ ঘিউঅকনো দি দিছে তাৰ পাছত তোমাৰ আৰু সেয়া এ তেনেকে বনাই
চালনে চেকিছে?
অ' চালনী, চালনী নকৰে
অ' আমাৰ আকৌ তোমাৰ হেৰি এনেকে অলপ, অলপ মুঠে মুঠাৰ পিছত এনেকে হেৰেঙা চালনীত এনেকে চালি পেলাই তাৰপিছত সেই চল-চলা গুৰি খিনি দি সেনেকে হেৰি কৰে।
অ' মই নাচাওৱে।
অ'তাৰপিছতে আকৌ হেইটো মানে দি পিনে তাৰ মাজত নাৰিকলে আৰু গুৰে এনেকে মিক্স কৰি পিনে দি দিয়া অ'হেৰি কৰি পিনে আকৌ দি দিয়ে তেনেকে মাজত সোমাই থাকে। মই ভাবি আছো তোমালোকে মানে এনেকোৱা ডাইৰেক্ট মানে পিঠাগুৰি লগত মিক্স কৰি পেলায় ডাল ডাইৰেক্ট একেবাৰে হেৰিত বহাই দিয়ে আৰু ন'।
বহাই দিও অ' কেটলি কেটলিটোত বহাই দিওঁ আৰু। মানে এই যোনখন কেটলি টোৰ তোমাৰ তাতে তোমাৰ ঘিউ অকমান লগাই লয় আৰু।
নহ সেইটোত ঘিউ লগাও নহয় মানে এনেকে সানি পিনে আকৌ চালনী, চালনী মানে হেৰি কৰিব নালাগে আৰু ন'।
উম, নালাগে।
অ' এনেই টাইম ৱেষ্ট হৈ থাকে।
অ' তেনেকে নকৰে দেখুন আমাৰ মাই।
অ'তেনেকে, তেনেকে বনামে এবাৰ ৰহ আজি বনাব লাগিব দাদাই ৰাতিপুৱা নিবলৈ আহিব বোলে।
অ'ৰাতিপুৱাই নিব আহিব নি?
ৰাতিপুৱাই নিবলৈ আহিব সি আকৌ নিজেও নাখায় নহয় লোকক খোৱাহে সি।
অ'অ'আজি বোকে চামা আছে ক'বত?
ক'ত আছে বা।
কি
খানা আছে বুলে। দাদা জানো ক'ত
এই যে মই কোন ছোৱালীজনী মানে মই চিনি পাও তেজপুৰলৈ বিয়া হৈছে সেই কণতে ঘৰ।
অ',
সেই সিহঁতৰ ককাই কৰ গাড়ী লৈছে দেখোন খানা খাই থাক।
ৰাম তাহাঁতৰ এহেতৰ গাড়ী ললেহে একেবাৰে খানা দিয়ে নে।
বা ত সেইদিনা খন মই বোলো ঘৰ চেঞ্জ কৰিছিলো অহা নাই মই বোলো তই একদম খানা খাইছ। মোক আকে তাইক কৈছো তই খানা খাইছ ত কৈছে এটোক খানা বুলি নকয় আৰু আহি পেলাই ঘৰত ভাত খাইছে ন কেইটামান অ নাই খোৱা। ত, মোক কৈছে হেৰি, ঘৰত কেইটামান ভাত খাইছো ত মই এনেকে কৈছো।
যাওঁতে খাই গৈছে। আহি পিনে ক'লে, ব ভাত বনাই থৈ দে মই আহি আছো খাবলে আমুক কৰিবি তামুক কৰিবি চব বনাই মেলি থৈ দিছো ত, মানুহ নাই নহয় তাৰপিছত আক ফোন কৰোতে এই মই বোলে হেৰি, কাম এটা কৰিছো। তহতে ভাত খাচোন বোলে। এই কিবা দোকানত উম, ধুনৰ
অ, মোকো তেনেকে কৈছে, কাম এটা কৰি আছো
অ মই বোলো কিবা কাম কৰিছে চাগে অ আমি খালো তাপা একদম ঘাট উম, কেতিয়া আহিছে, কেতিয়া আহিছে তাছত আহি পিনে মানে ডাইৰেক্ট শুবলে গৈছে আউ তাই ঘৰলে আহিলে মানে চুট কিনি ললে মানে অকল খানাহে হয় তাই তাকৌ মোক পা পইচা দুশ টকা ললে ঘূৰাই নিদিলে
অ
কিবা পাইছে ল, সেই দুশ টকা দি খানা খাইগে নি ঠিক নাই।
উম অ, মোক বাৰু এই আজি কালি নাই, খোজা নাই জানে যে মোক পই
ঔ ঔ মই সেইদিনা খন ইনষ্টাগ্ৰামৰ পা হেৰি এটা পালো নহয় তোমাৰ এনেকুৱা কুপন পাইছিলো। কিবা চিন এপছৰ লগত। কালি পাৰ্চেল আহিলে নহয়, তোমাৰ জীন্চ এটা আহিলে এহেজাৰ টকীয়া।
এ
তাপাছত, তাপা, এনেকুৱা আজিকালি যে ওলাইছে শৰ্ট কুট। টিবিলাক যে এনেকুৱা ফিটা লগোৱা, তেনেকুৱা টপ এটা আহিছে তা পা তলত পিন্ধা ইনাৰৰ নিচিনা গেঞ্জি টাইপত এনকা দুট
মই যে, কাপোৰ এটাও ভাল আনিবলৈ না বলো মানে, সেইকেইদিনত মানে ইমানেই তোমাৰ ওট উৎপাত, এইফালে ট্ৰেইনৰ টিকিট কনফাৰ্ম হোৱা নাই। ইফালে তোমাৰ ডক্তৰৰ লগত এইফালে বজাৰো কৰিবলে দিছি অ অফিচলেও যাব লাগে, এটা মানে জেৰিও আনিবলৈ নাপালো মই। জীন্চ এটাও আনিলো মই তাৰপিছত সেই আউ গৰমো বাৰু, ইয়াত জিন্স পিন্ধিব নোৱাৰিও তাৰপিছত এই যি কেইটা কাপোৰ মানে থপতে সোমিয়াই পেলাই লৈ আহিছো আৰু তাৰপিছত সোমাবলৈ মানে বেগতোও তোমাৰ টো আমাৰ বেগ আছে সেইটোও আছে তোমাৰ ট্ৰাংকত তাৰপিছত ৰাতিপুৱা সময়, অ অ, সেইদিনাখন অ সেইদিনাখন তোমাৰ, আৰু মানুহৰ পা মানে তোমাৰ আমি ওলাব পৰা নাই মানে ৰুমত সেই বস্তু এটা ভৰাব পৰা নাই। তাৰ পাছত তোমাৰ কি আনিছে, দাদাই কৈছে এইটো তই এইটো বেগকে লৈ যা পিছত সেকাণে তাৰ বেগটোকে লৈ গুচি আহিলো।
অ দাদাই কৈছে তলিৰ এটা আছিলে কি হল সে আৰু মোৰ লগত মানে যোনটো তলি আছে সেইটো ঢেৰ বস্তু ধৰে। সেইটো মোৰ ৰুমত থৈ দিছো, মোৰ বাকচ নাই যে।
অ, অ
তাৰপিছত ৰুমত থৈ দিওঁ দাদাই কৈছে তলিটো কি কৰিলে? মোৰ ৰুমত আছে বোলো ৰুমৰ পৰা লৈ যা, লওঁ আহোগে বল। পাছত বোলে এটা আছে সেইটোকে লৈ যা। এতিয়া ৰাতিপুৱাখন আকৌ ৰুমলৈ নাযাওগে। কোৱা হ'লে আগতিয়াকে কোৱা হেঁতেন মই লৈ আহিলিহেঁতেন। সেইটো মানে ঢেৰ বস্তু।
সি আকৌ মোক আগৰ পৰা কৈ আছে নহয়। আগতে গৈছে। মই বোলো আমাৰ ট্ৰলি এটা নাই, কিনিব লাগিব। এতিয়া ট্ৰলি এটা কিনিবলৈ গ'লে
সি ভাবিছে ঘৰত আছে। অ, দাদাই ভাবিছে সেইটো ট্ৰলি ঘৰত আছে। সি গমেই নাপায় মই যে তাত লৈ গৈছোঁ।
সি কলে বোলে আমাৰো আছিলে ট্ৰলী। মোৰ যে হেৰি কৰিবি, তেনেহ'লে পইচাটো মানে কি হয় আৰু সেইকেইদিনত পইচাৰ অভাৱত খৰচটো কৰিব ভয় লাগিছে ন। দিয়ে তাৰপিছত আৰু মই কৈছো নকৰো দেই তেনেহলে তই
হ'ব নেকি ন?
অহ তাৰপিছত মই কৈছো হেৰি ট্ৰলী তই পইচা বোলোঁ তেনেহলে নকৰো খৰছ। তই লৈ আহিবি কৈছোঁ মই হ'ব দে তেনেহলে তহতে কিনিব নালাগে মই লৈ যাম।
অহ মই বুলো ডাঙৰ টো থকাতে কষ্ট দিয়ে। অহ নাই দাদাই ঘৰত আছে বুলি ভাবি আছিলে মই লয় গলো বুলি গমেই নাপায় সি।
ত স যেতিয়া মই বোলো তেনেহ'লেকে লৈ আহিবি দে এনেকে মানে কোৱা দেখি মই বোলো হেৰি আহ হ'ব তেনেহলে আহ।
সেইটোত বেছি বস্তু নোসোমাই সৰু যে।
অহ অহ।
উম ডাঙৰটো মই তাত থকাটো ঢেৰ বস্তু সোমাই। তোমাৰ আকৌ লৈ চকাৰ নিচিনাকে লৈ ফুৰিব লাগে।
তোমাৰ দুটা সেইটো হ'ল আজি মায়ে পাপাই সুধা ভাত খাব নোৱাৰে দাদাই কি বুলি কয় দোকান যাবলৈ ক'লে এই পাচলি কেইটামান আনিলেগে মাছ মিট মিছা মাছ লৈ আহিছিলে। পাপাই ঘৰত নাই পাপাই ৰাতিপুৱা গৈ এ দূৰৰ পথাৰত কোৰ মাৰি আছে। তিনিটা বজাত আহিছে ভাতকেইটা খাইছে ৰাতিপুৱাই গৈছে ভাত তিনিটা বজাত আহি ভাতকেইটা খাই অকমান শুইছে আকৌ বজাৰ কৰিবলৈ গ'ল। তাৰপৰা আহি পিনে গ'লেই মেলালে। চুটিয়ে নাই তিনিটা চাৰিটা বজাত আহিছে ই। কোৰ মাৰিপিনে বোকা দি দিব চাগে আৰু দহছ দিন মানৰ পাছত।
অহ। কমাই কৰিলও হয় অকমান হেৰি ইমান তোমাৰ
কৰিব নালাগে বুলিয়ে কৈছোঁ আৰু মানুহটোৱে এৰিও নিদিয়ে।
কমাই কৰিলে হয় ৰোৱনীয়ে লগাই দিব লাগিব।
অহ টো।
পইচা কেইটামান যাব আৰু এতিয়া এবাৰতো ৰোৱণী ঢেৰ দাম হৈছে। চাৰে তিনিশ মানকে ল'ব এজনী।
এই
পাঁচজনী পাঁচজনী হ'লে মানে এবিঘামান যায়হে।
অহ।
এই এইবোৰ খেতিত ধেৰ কষ্ট হয়, এইবোৰ কষ্টও হয় পইচাও হয় ডাইৰেক্ট চাউল এই ভাত কেইটাই ভাল।
উম, হুম।